মই তোমাৰ এইয়া এই গা পা ধুই আহি বহিছোহে অকমান। এই গোঁসাই ঘৰত সোমাইছিলো।
অ অ আচ্ছা আচ্ছা।
ত তাৰপা চাহখন খাই বহিছো, তুমি?
অ-অ মই তোমাৰ এই অল
অ তোমাৰ নেটৱৰ্ক প্ৰব্লেম দিছে নেকি মাতটো ভালকে অহা ন দেই। হেল্ল' অঁ এতিয়া শুনিছোঁ-শুনিছোঁ অঁ কোৱা।
বাকী ঘৰত কোৱাচোন কেনেকুৱা খবৰ খাটি?
ঘৰত খবৰ খাতি ভালেই, তোমালোকৰ?
অ ব তেতিয়া ব্যস্ত হৈ আছা
তোমালোকৰ
অ-অ। আমাৰ খেতি বাতি তোমাৰ সেই আজি অপা আৰম্ভ কৰিছে আও ৰুবলে মানে, গম পাইছা? আজি অ পা আৰম্ভ কৰিছেহে ৰুবলে।
উম-উম তাকে মই ফোন কৰিলো মানে হেৰি এ এনেকে টপিক এটা আছিলে বোলো তোমাৰ লগতে অলপ আলোচনা কৰো, আৰু মানে, তোমালেও বহুত দিন হ'ল ফোনো কৰা নাই। অলপ কথা পতাও হ'ব। সেইকাৰণে, ফোন কৰিলোঁ মানে।
অ' অ' অ'! কোৱাচোন, কোৱা?
অ' অ'! তাকে মানে, বিষয়টো এনেকুৱা ধৰণৰ, আমাৰ যে, এতিয়া তোমাৰ, এটা আমাৰ সমাজত এটা প্ৰথা আছে যৌতুক প্ৰথা বুলি, এতিয়া এই প্ৰথাটোতো এতিয়া বৰ্তমান সমাজত মানে বহুতখিনি নিচিনাই হৈ পৰিছে, এতিয়া সেই তাৰ বিষয়ে বোলো তোমাৰ লগতে অলপ আ আলোচনা কৰো।
উ-উ কৰিব পাৰা কৰিব পাৰা ভাল হৈছে ভাল হৈছে কোৱা।
অ'! অ'! নিশ্চয়। এতিয়া চবা! আমাৰ যৌতুক যোনটো প্ৰথা আছে। সেই, যৌতুক প্ৰথাটো হৈছে, এতিয়া মই প্ৰথমতে, ক'লোৱেই যে, এটা ক্ষতিকাৰক কু- প্ৰথা। এতিয়া, বিবাহৰ এতিয়া, কি কৰা হয়? বিবাহৰ সময়ত, কইনা, পৰিয়াল- পৰিয়ালত ইয়াত, দৰা পৰিয়ালক মানে, গাড়ী বা বিভিন্ন ধৰণৰ বস্তু এতিয়া, এতিয়া আগতে কিছুমান আগতে, কিছুমান সমাজক, ইয়াক মানেস, পৰম্পৰা বুলি ধৰা হৈছিল। কিন্তু, লগে- লগে কথা মানে, বহুত পৰিয়ালৰ বাবে, এটা ডাঙৰ সামাজিক সমস্যা হৈ পৰিছে। এতিয়া, বৰ্তমান ভাৰতৰ, যি যৌতুক যৌতুক লোৱা আৰু দিয়াতটো, মানে, আইনগত ভাৱে, কিন্তু, দণ্ডনীয় অপৰাধ বুলি দণ্ডনীয় অপৰাধ হৈ পৰিছে। এতিয়া, অ'! এতিয়া, যৌতুক প্ৰথাৰ ফলত কি হয়! বহুতো তোমাৰ, দৰিদ্ৰ পৰিয়ালৰ মানে, আৰ্থিক ভাৱে ধ্বংস হৈ যায়। এতিয়া, কি হয়! কিছুমান এনেকুৱা পৰিয়াল আছে, যাৰ কন্যাক বিবাহ, মানে, বিয়া দিব লাগে। কিন্তু, তেওঁলোকৰ মানে, মানে, পৰিয়ালৰ অৱস্থা পাতি ইমান বা ভাল নহয়। তেনে স্থলত কি হয়! আমাৰ যি আঁ এতিয়া যি, আঁ সেইটো প্ৰথা, সেই, তাৰবাবে আচলতে তেওঁলোকে বহুত খিনি সমস্যা মানে, ভোগা দেখা যায়। আৰু বহুত অভিভাৱকে, কন্যাৰ বিবাহৰ বাবে মানে, ঋণ ল'ব লগা হয়। বা নিজৰ সম্পত্তি বিক্ৰী কৰিবলগীয়া হয়। কেতিয়াবা মানে, যৌতুক কম দিয়াৰ অভিযোগো মানে, বহুত মহিলাই মানে, বহুত মহিলাই মানে, মানসিক আৰু শাৰীৰিক এ, নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয়।
সন্মুখীন হয়। হয়!
অ'! এই, প্ৰথাই তোমাৰ, আমাৰ যি, সমাজত মানে, নাৰীৰ মৰ্যাদা হ্ৰাস কৰে। আৰু লিংগ বৈষম্য কিন্তু, বৃদ্ধি কৰে দেই। এতিয়া, কিছুমান পৰিয়ালে মানে, সন্তানক, কন্যা সন্তানক বুজা বুলি ভাবিবলৈও আৰম্ভ কৰে। এই যি প্ৰথাবিলাকৰ কাৰণে। কিন্তু, যিটো- যিটো মানে, এটা অতি দুখজনক বিষয় হৈ পৰিছে। কাৰণ, এ, এই যিটো তোমাৰ, উম! যৌতুক প্ৰথা আছে। এ, যৌতুক কথাটো আচলতে, মই, কি বুলি ভাবোঁ জানেনে? মানে, যেতিয়া কইনা কইনাজনীক যেতিয়া, তোমাৰ বিয়া দিয়া হয়। মই ভাবোঁ যে, সেই কইনাজনীক যিখিনি লাগতিয়াল, যিখিনি বস্তু আছে। মানে, যিমান খিনি, সেই কইনা ঘৰৰ পৰা মানে, সামৰ্থ্য আছে দিব পৰা। সেই, সামৰ্থ্য অনুযায়ীহে মানে যি মানে, একেবাৰে প্ৰয়োজনীয় বস্তুকেইটা মানে, এ, দিব লাগে। মই
হয়, হা!
অ' অ'! আচলতে, মই সেইটোৱে ভাবোঁ! কাৰণ, এ, তোমাৰ যি, দৰা ঘৰৰ এটা মানসিক হেঁচা বা তেওঁলোকৰ মানসিক কিছুমান চাপত, পৰি যাতে, তেওঁলোকে যি খোজে, তাকে এ, দিব লাগে! সেই কথা নহয়, আচলতে আৰু এনেকে, যদি কোনোবাই অ'! কোনোবাই মানসিকভাৱে ফ'ৰ্চো কৰে। তেতিয়া আমাৰ ভাবো যে সেই আহ সেই মানুহজনৰ ওপৰত মানে আচলতে আইনগত ভাৱে আ এটা শাস্তি প্ৰদান কৰিব লাগে মানে আইন মানে আইনৰ কাষ চাপিব লাগে আচলতে। এতিয়া, অ'! অ'! এতিয়া যৌতুক কথাৰ আচলতে, মূল কাৰণ কি এতিয়া? মূল কাৰণ, বুলি ক'বলে- তোমাৰ অশিক্ষা বা লো বা আমাৰ যি কিছুমান কুসংস্কাৰ আছে। তেনেধৰণৰ কিছুমান ভুল মানসিকতাৰ বাবেই হয় হয় এতিয়া বহু আজি আজিও মানে কি হয় এ যৌতোক মানে সামাজিক প্ৰতিষ্ঠাৰ মানে প্ৰতীক বুলি ভাবে এতিয়া আ কিন্তু প্ৰকৃততে আচলতে বিবাহ হৈছে মানে দুজন মানুহৰ মানে দুটা পৰিয়ালৰ মাজত এটা পবিত্ৰ সম্পৰ্ক ইয়াত কেতিয়া মানে ধন সম্পত্তিৰ সৈতে মানে জড়িত কৰাটো মানে একেবাৰে অনুচিত বুলি মই ভাবো।
হয় তুলনা কৰিব নালাগে আচলতে।
হয়, হয়-হয় উম তাকে।
নহয় তুমি যিমানখিনি কলা কথাটো
হয়।
বৰ্তমান সময়তো সম্পূৰ্ণ আইনগতভাৱে সেইটো বন্ধই কৰিছে গম পাইছা নাই। দণ্ডনীয় অপৰাধ আচলতে ন তুমি চোৱা যদি আৰ্থিকভাৱে অ' মানে সক্ষম নোহোৱা ছোৱালী বা কইনাৰ ঘৰৰ ফালৰ পৰা যদি দিব পৰা অৱস্থাই নথাকে তেনেকুৱাকে। তেনেহলে কইনাজনীৰ লগত এনেকুৱাকে ধাৰ ঋণ কৰি দিয়াটো আছ আছলতে এটা ভাল কথা নহয়।
নহয়-নহয় উম
আৰু দ্বিতীয় কথা ছোৱালীজনী বিয়া দিব দৰা ঘৰলে।
হয় হয়।
ছোৱালীজনী থাকিবলে বিচনা পাতি। সেই ঘৰখনলৈ মানুহ আহিবলৈ বহিবলে চোফাৰ চেট। ছোৱালীজনীয়ে ব্যৱহাৰ কৰিব সেই বস্তুবিলাক আচলতে এফালৰ পৰা চাবলৈ যোৱাটো তুমি যদি চাবলৈ যোৱাটো এটা এফালপ যুক্তিকৰ নহয় আচলতে কেলে দিব ছোৱালী এজনী সম্পূৰ্ণৰূপে বিয়া দিছে তাতকে আৰু কি দিব লাগে তেওঁলোকক। বস্তু পাতি দিয়াতটো আচলতে যৌতুক কথাটো আচলতে মানুহৰ আচলতে মই যদি চাবলৈ যাম যোনবিলাক মানুহে আছিল একচুৱেলি সেইটো এটা পৰম্পৰা বুলি নধৰি সেইটো এটা কনষ্টেণ্ট এটা হেৰি বুলি ধৰে সেইটো একদম এটা মানে তলৰ মানসিকতা হেৰি গম পাইছা নাই।
হয়-হয় তাকে অ।
এতিয়া সেই বস্তুটো আৰম্ভ কেনে হৈছিলে সেইটো শুনা। ধৰা কেতিয়াবা কি হয় এ যে ছোৱালীজনী আ মানুহে ক পৰা বিয়া দিছে এওলোক অ', ছোৱালীজনী আচলতে ব্যৱহাৰৰ তেনেকে আৰম্ভ হোৱা নাছিলে যে ছোৱালীজনী আ, শুবৰ কাৰণেও বিচনা এখন দিছে। ব্যৱহাৰ কৰিবলে বা থাল বাতিও দিছে সেইটো আচলতে কোনো কথা নহয় কাৰণ যোন ঘৰ ল'ৰালে যোন ঘৰ মানুহলে বিয়া দিব সেই মানুহ ঘৰত কি বস্তু নাই নেকি। সেইটো বুজোৱা হয়, হয় নে নহয়। কিন্তু তোমাৰ সেইটো মানসিকতা আৰম্ভ হোৱা নাছিলে আৰম্ভ হৈছিলে এনেকুৱা ধৰণে যে ছোৱালীজনী তাত কিবা কিবি অ' লাগিব পাৰে। যে ঘৰখনত আহ তাইৰ উম ঘৰ খনৰ বস্তু থাকিবই। প্ৰভাৱিত হলেও তাই কিবা কিবি প্ৰয়োজনীয় বস্তু থাকিব পাৰে সেইকাৰণে ধৰা আ প্ৰথমতে তাই-তাই মানে মানে নতুনকে ঘৰ খনে যাবৰ কাৰণে কাঁহী বাতি এযোৰ ধৰা কাঁহৰ কাঁহী বাতি এযোৰ। ব্যৱহাৰ কৰিবলৈ ধৰা তোমাৰ আ তাতে নতুন যিহেতু কইনা হৈ যাব। তাতে ব্যৱহাৰ কৰি বলৈ কিবা ধৰা আ চৰিয়া তৰিয়া এইবিলাকৰ পৰা সেই তেনেকে আৰম্ভ হৈছিলে কথাখিনি। গম পাইছা নাই? লাহে লাহে কি হ'ল বস্তুটো এটা পৰম্পৰালে এটা মানে অন্ধ পৰম্পৰালে তোমাৰ পৰিৱৰ্তন হৈ গ'ল। হয় নে নহয়? কিন্তু সেইটোলেকে ঠিকে আছিলে লিমিটেচনত তেতিয়ালৈকে ঠিকে আছিলে যে কইনা ঘৰৰ মানুহে এ দিব অম যিমানটো পালে সেইখিনি দিব তাৰ পিছতে দৰা ঘৰ মানুহে সেইখিনি আঁকোৱালি লয় নিদিলেও একো নাই। সেইটো মানি লোৱাটো এটা ধুনীয়া মানসিকতা হয়নে নহয় কাৰণ যিহেতু পৰম্পৰাটো ইমান দিনৰ পৰা মানি চলি আছে কইনা ঘৰৰ পৰা। সেই বস্তুটো আচলতে নিদিলেও আচলতে কইনা ঘৰ মানুহৰ মনত মনটো ভাল নালাগে যিহেতু সকলোৱে পালন কৰি আহিছে। আচলতে অ দৰা ঘৰৰ মানুহৰ কথাত মই এটা কথা কম বা সেই আম যি ঘৰ মানুহে কইনা গৰাকীক নিব সেই ক্ষেত্ৰত এটা মানসিকতা ৰাখিব লাগে। যে আমি এগৰাকী আচলতে বোৱাৰী পাইছোঁ বা এগৰাকী আমাৰ ঘৰৰ নতুন সদস্য পাইছোঁ তাত কে আন একো প্ৰয়োজন নাই। যিমান খিনি আমাৰ সম সামৰ্থ্য আছে আহ আমি সেইখিনি প্ৰদান কৰিব লাগে। সেইটো আচলতে দৰা ঘৰৰ দায়িত্ব হয় নে নহয়? এতিয়া যেতিয়া বস্তুটো এনেকুৱা ফালে যায়। যে কইনা ঘৰৰ পৰা দিবলৈ সামৰ্থ্য নাথাকে কিন্তু দৰা ঘৰৰ মানুহৰ সেই বস্তুটো বিচৰাৰ বিচৰা যোনটো আচলতে মানসিকতা মানসিক কতাটো থাকে। নিদিয়াৰ লগে লগে কি হৈ যায় সমাজত এনেকুৱাও দেখা পোৱা গৈছে যে অত্যাচাৰ কৰে মানসিকভাৱে শাৰীৰিকভাৱে যোনটো কৈছে নিৰ্যাতন বিশ্বাস নকৰিবা তুমি আমাৰ গাঁৱতে আজি কেইবছৰ মানৰ আগত মানুহ ঘৰৰ আচলতে অহ মূল ব্যক্তিজন হৈছে শি বৰ্তমানে মানে হেৰীয়ৰ পৰা আ তেওঁ বৰ্তমান ৰিটাই হৈছে। তেখেতৰ পুত্ৰ তেখেতৰ পুত্ৰই যিগৰাকী আনিছে মানে ঘৰ তেওঁলোকৰ অৱস্থাতো যথেষ্ট ভাল পুত্ৰই যোন গৰাকী আনিছে সেই কইনা ঘৰৰ মানে বোৱাৰী গৰাকীৰ আ ঘৰখন ইমান আৰ্থিকভাৱে সবল নহয়। হয় কি কথাটো শুনিবা, তেখেতে আহ আ তেখেতে বিয়া কৰায় আনোতে বস্তুখিনি ইমানখিনি দিব নোৱাৰিলে। যিমানখিনি দিব লাগিছিলে মানে এ তেখেতলোকৰ হেৰী সপত যিমান খিনি মানদণ্ডৰ বস্তু দিব লাগিছিলে সিমান খিনি দিব নোৱাৰিলে আচলতে এতিয়া মই মই কি হয় ৰাতি অ প্ৰত্যেক দিনাখনে শুনিবলৈ পাওঁ যে আ বোৱাৰীজনীক অত্যাচাৰ কৰিছে এনেধৰণৰ আৰু সমাজখনো আজিকালি এনেকুৱা নহয় পইছা থকা মানুহলে ভয় কৰে আজিকালি মানুহে গম পাইছা নাই?
হয় হয় অহ, উম উম।
তেতিয়া কি হয় কোনেও মানে তাৰ ওপৰত অ কোনেও কাকো আচলতে আ ইউনিফৰ্ম নকৰে কোনে আচলতে পঢ়া শুনক ইনফৰ্ম নকৰে। বা সেই বোৱাৰীজনিয়েও আচলতে নিজৰ ঘৰ বুলি থাকি তাৰে অত্যাচাৰ খিনি সহ্য কৰে। আৰু অহ কাৰো কোনো প্ৰশাসনৰ ফালে আগ নাবাঢ়ে। গম পাইছা নাই? তে এইটো এটা বহুত এ এটা উম নিচ মানসিকতা আচলতে এটা লক্ষণ আৰু প্ৰথম কথা এই আ বৰ্তমান আইন মতে দণ্ডনীয় আ আচলতে এটা, গম পাইছা গতিকে মই সেইখিনিয়ে ক'ম যে প্ৰথম কথা এই মানসিকতাটো আমিও ল'ব নালাগে একচুৱেলি যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা আহ সেই অহ উম মানুহ গৰাকী যোন গৰাকীয়ে এখন ঘৰ এৰি থৈ আহিছে সৰু পৰা ডাঙৰ হোৱা। সেই গৰাকীক সন্মান কৰিব লাগে। সেই পৰিয়ালটোক সন্মান কৰিব লাগে তেওঁলোকৰ কাৰণে যিমান খিনি ত্যাগ দিছে। বস্তু পাতি মেটেলষ্টিক থিংছৰ ওপৰত তেওঁলোকৰ যোনটো আচলতে আসক্তি সেই আসক্তিটো আচলতে সঁচাই সঁচাকৈ নীলৰ্জ্জ বুলি ক'ব লাগিব।
উম উম নিশ্চয়। উম উম তাকে তাকে তুমি যিখিনি মানে কথা ক'লা সম্পূৰ্ণ গুৰুত্বপুৰ্ণ ভাল ভাল কথাখিনিয়ে কৈছা। এতিয়া উমহ আচলতে আমাৰ সেই মানসিকতাটোৱে লাগে যে এ মানে ছোৱালী এজনীয়ে মানে এখন ঘৰলৈ যেতিয়া বিয়া দি বিয়া দিয়ে তেতিয়া আমি সেই ছো ছোৱালীজনী যেতিয়া তেওঁলোকে দিছে তাৰ অ মানে সেই ছোৱালীজনীয়ে আচলতে বহুত মানে এ তেওঁলোকৰ বাবে মানে সেই পৰিয়ালটোৰ বাবে মা কিমান এটা ডাঙৰ সম্পদ আছিলে। তেতিয়া সেই ছোৱালীজনীয়ে যেতিয়া বেলেগ এখন ঘৰলৈ উলিয়াই দিয়ে। এ সেই তাৰ বাবেই তেওঁ মানে সেই ছোৱালীজনীক মানে ডাঙৰ মানে সেই বস্তু খিনি হ'ব নোৱাৰে এতিয়া সেই মানসিকতাটো আচলতে মানসিকতাটো আচলতে আমাৰ মানে মানুহৰ প্ৰয়োজন হয় কাৰণ আহ কাৰণ কি হয় এতিয়া মানে বস্তু পাতিয়ে কেৱল মানে মানুহৰ এ যি মৰম চেনেহ সেইখিনি আচলতে কিনিব নোৱাৰে এয়া উমহ আৰু এ আৰু কিন্তু এটা কথা ভাল হৈছে কিন্তু বৰ্তমান সময়ত সেই যি মানসিকতাটো কিন্তু এ মানুহৰ মাজত কিন্তু গঢ় লৈ উঠিছে দেই প্ৰায় খিনি এতিয়া আজিকালি দেখিবলৈ পাইছোঁ। বিশেষকৈ আমাৰ যি নৱ প্ৰজন্ম আছে বা যুৱ প্ৰজন্ম সকল এই তেওঁলোকৰ আহ এই বস্তুটো কিন্তু দেখা পোৱা গৈছে আজিকালি মানুহে তোমাৰ এ মানে আজি বস্তুটো মানে লবলৈ মানে আজিকালি মানে মানাই কৰে বা কইনা ঘৰকো কৈ দিয়া যে মোক তেনেকে যৌতুক নালাগে মাত্ৰ ছোৱালীজনী দিলেই হ'ল কিন্তু ছোৱালী ঘৰৰ পৰা এ মানে আজিকালি দেখা যায় ছোৱালী ঘৰৰ পৰা উঠজাচিহে মানে জোনকেইটা বস্তুৰ প্ৰয়োজন হয় সেই প্ৰয়োজনীয় বস্তু কেইটাহে দেখা যায় আচলতে সেইটোৱে আচলতে আমাক লাগে আৰু সেইটো এটা মোৰ অ সেইটো আচলতে এটা মানে তোমাৰ কি অটা কিবা থাকিব লাগে যেনেকে যিখিনি প্ৰয়োজনীয় বস্তু আছে সেইখিনি দিব লাগে এটা মানে ফ'ৰ্চ কৰিব নালাগে যে এইখিনি বস্তু লাগিবই তেতিয়াহে বিয়া পাতিম সেই বস্তুটো আচলতে নালাগে
নালাগে নালাগে আচলতে সেইটোয়ে কথাটো তুমি যোনটোক কৈছা
ওম ওম হয় হয়
গতিকে আশা কৰিছো এই যোনটো আচলতে আমাৰ ৰিভলিউচন আহিছে সেই ৰিভলিউচনটো হওক মানুহৰ সেই মানসিকতাটো বিকাশ হওক মানে এই কথাটো সকলোৱে বুজি পাওক আৰু মোৰ মোৰ অনুসৰে এতিয়া নুজাই কোনো কাৰণেই নাই সেয়া মানুহখিনি ইমানখিনি আচলতে শিক্ষিত বা ইমান খিনি জনা বুজা মানুহে তেনেকুৱা ধৰণ কাম নকৰে এক্সৱলি
হয় হয়
আৰু ভাল হ'ব সমাজত যদি সেইটো যদি পৰিৱৰ্তন ঘটিছে বা নাইকিয়া হ'বলৈ গৈ আছে মানসিকতাটো যথেষ্ট ভাল হ'ব মাজত নতুন এটা সংস্কাৰ হ'ব হয়নে নহয় বাৰু
হয় নে অ, উম উম তাকে তাকে
সেইখিনিয়ে কথা খিনি আজি যথেষ্ট ভাল লাগিলে কিন্তু দে তুমি এটা একদম ভাল কথা এটা কৰিলা কাৰণ উম সেইটো আছিলে মানে আমাৰ গাঁৱত আজি বহুত দিনলৈকে আছিলে মই কৈইছোৱে ন যিহেটো আছিলেই এতিয়াও গতিকে এতিয়াও এইখিনি পাতি যথেষ্ট ভাল লাগিলে কথাখিনি
হয় হয় তাকে বাৰু আজিলৈ হ'ব
হয় হয় নিশ্চিত ভাৱে নিশ্চিত
উম